হেল্ল'
হেল্ল'
শুনা পাইছা?
অ' পাইছোঁ। তুমি?
হেল্ল'।
তুমি পাইছানে শুনা? অ'।
পাইছোঁ পাইছোঁ।
কি কৰি আছা?
কি কৰি আছিলা? মই, মই নেটৱৰ্কৰ প্ৰব্লেম দিছে, য'ত আছা তাতে থাকা।
অ' সেইখিনিতে ৰখি আছোঁ, এই বৰ ধুনীয়া, উম, কোৱা কোৱা।
অ' বতাহ দিছিলে, অ' সেইটোৱে।
বৰ ধুনীয়া লাগিল ন'?
হেল্ল'।
বতাহটো বোলো বৰ ধুনীয়া লাগিল। অ' এইখিনি দিনত দিব লাগিছিলে হয়। উম, উম। গৰমো বহুত আছিলে। অ' চাহ খালোঁ। তুমি খালা?
মই চাহ খোৱা নাই, একে ভাতে খাম আৰু মই।
অ' হ' তুমি চাহ খাই বয়া পোৱা নেকি?
বেয়া নেপাও মানে যদি উম।
অ'।
চাহ খাই বেয়া নোপাওঁ যেনিবা, মানে যদি চাহৰ লগত খোৱা বস্তুটো ভাল হয় মই চাহ খাম।
অ'
মানে অকল খালি বিস্কুট খাই কিবা মন চন নাই। অ'হ' নেখাও তেতিয়া মানে অকমান চাই চিতি আৰু।
চিংৰা আনিছিলে দেউতাই বোলো চিঙৰা আনিছিলে সেয়াকে খালোঁ।
অ'। এতিয়া মাহঁতৰ ঘৰত ন'?
অ' মাহঁতৰ ঘৰ পালোহি দিয়া। তাত অকলে অকলে থাকিব লাগে যে, এয়া সন্ধিয়া ওপৰতে আহিলোঁ গ' মায়ে লৈ আহিছিলে কৌ। সন্ধিয়া আহিলোঁ, মায়ে লৈ আনিলই যে। হে
অ', অ'। বাকী এইপিনে ওচৰতে দোকান চোকান আছে নে?
দোকান আছে আমাৰ ওচৰত, অলপ যাব লাগিব।
অ' মোৰ মা আছ ছিলে, চাহ বনাইছিলোঁ, চাহ বনাইছিলোঁ চাহ খালে। খাই কৈ এতিয়া পাকঘৰত কিবা দেখিলে চাগে, সেয়াকে এতিয়া আউজীয়াই চাউজিয়াই মানে অলপ ভাল কৰি আছে। এতিয়া ভৰি হাত ধুই পেলাই এতিয়া ভাইটিক পঢ়াব যাব আৰু।
ভাইটী কিহ
এইবাৰ সি ক্লাছ এইটত, মেট্ৰিক দিব আৰু বেছি দিন নাই।
হয়নে?
তাতে ছোৱালী মানুহ হোৱা হয়তো এতিয়া অতদিনে তুলনীয়ে হ'ল হয়।
এ, হ'ল হয় আকৌ। অ'।
অহ, অতদিনে বোলো যদি ছোৱালী হোৱা হয়, তোলনি ছোৱালী মানে তোলনি কেতিয়াবাই হল হয়। এতিয়া লৰা কাৰনেহে মানে অকমান কম-কমকে বাঢ়িছে।
ছোৱালী মানুহ বহুত বাঢ়ি যায়গৈ।
একে কথাৰ লগতে মানে চকু পলকতে ডাঙৰ হৈ যায়।
উম, তোমালোকৰ বোলো ভাত দেৰি হবনে বনোৱা?
দুপৰীয়া ভাত আছে, এতিয়া মায়ে যদি কিবা বনাই বনাব। অ,
এই নেটৱৰ্কৰ প্ৰব্লেম কাৰণে মাতো ভাল কে শুনি পোৱা নাই হয়।
মই শুনি আছো দিয়া। মোৰতো শুনিছা?
অ, তোমাৰোটো মই শুনি আছোঁ। মই
অ,
ৰা
অ, মই আম আমাৰ মানে দুপৰীয়া মানে-মানে দিনতটো কৰি থাকে ন, পাঁচ ছয় খন একেলগে বনাব লাগে যে। তেতিয়া মানে মায়ে একেবাৰে ৰাতিপুৱা একেবাৰে ভাত বহাব। কেতিয়াবা যদি ৰাতিপুৱা ভাত নাথাকে, তেতিয়া ৰাতিপুৱা বনাব। তাৰ পিছত, যদি দুপৰীয়া যদি ৰাতিপুৱা যদি ভাত থাকে। থাকি যায়, তেতিয়া একেবাৰে ধৰ দুপৰীয়া বনাই। ঠাণ্ডা ভাত খিনি খাই শেষ হোৱা পিছত মানে দুপৰীয়া ভাতটো একেলগে বনাই।